হেল্ল'?
হেল্ল'?
অ', শুনিছনে?
শুনিছোঁ কি কৰিছ?
এই ভাতকেইটা খালো খাই উঠি পেলাই হেৰি কাঁহী বাতি সামৰিবলৈ লৈছিলো।
অঁ', আমিও
তই কি কৰিছ?
মইও সেই ভাত খাই উঠি এনেই মোবাইল চাই আছিলোঁ। তাৰপিছত সেই মোবাইল চাই থাকোতে নে বোলো ফোন এটা কমচোন কিনো কৰিছ বুলি।
অ', অ'।
ভাত খাই হ'ল কাঁহী বাতি চাহি বতি ধোৱা নাই দেৰি ভাত খোৱা আজি।
অ', মইও মেলখাই আছে।
কি মেল খায় অ', কাঁহি বাতি। উম।
হেৰি মেল খাই আছে তেনেকে থৈ দিছো তাৰপিছতে আজি হেৰি দুটান বজাত মিটিং হব। অ'।
কি?
কবি চক্ৰৰ মিটিং আছে বোলো অ'।
অ', মিটিং আছে?
অ'।
অ'।
উ
আমাৰ একো হেই মই বাগানখন চাবলৈ আহিছোঁ, লগতে
অ'।
পাপ ওলাইছে নেকি বুলি নাই ওলোৱা পাই ভালকে।
অ' বৰষুণ চৰষুণ সেইফালে দিছে নাই একেইদিন?
বৰষুণ দি আজি কালি ৰাতি কেনেকুৱা বৰষুণ দিলে নহয় আমাৰ ভিতৰত ম বিচনাতো অকমান পানী পৰে নহয়। হেই ৰাতি কাৰেণ্টটো গুচি গ'ল আমাৰ মালিকে শুব নোৱাৰা হ'ল। মই বাৰু শুব পাৰো সি বিচনী মাৰ ৰোতে মাৰোতে গোটেই ৰাতিপুৱাই গ'লগৈ, তাৰপা ৰাতিপুৱা পৰত অকমান শুলে।
অ নাছ ধন
ইমান গৰম নহয়। ৰুমটো নাই হোৱা আকৌ বনাই, বনোৱা নাই মিস্ত্ৰীটো না নহা হ'ল। এতিয়া কেতিয়া হয় আৰু নাজানো আৰু দেই বনাই। মিস্ত্ৰীটোৱে নহা হৈ থাকিলে, বেলেগ এটা মিস্ত্ৰী মাতি দিলেওঁ হয় আকৌ নাই মতা।
সিটো আকৌ মি অ মিস্ত্ৰীটো আকৌ তহ'তৰ ৰুম বনাব সময়হে নহা হয়।
এ এনে গাঁৱলীয়া মিস্ত্ৰী লগাইছিলে ভালকে নাজানে ছাজানে
অ' আমাৰ অ'। আজি মইয়ো এই ৰুম চুম মানে চফা কৰি ছো অকমান আমিতো মানে প্ৰাইজটো দিব আহিব। সেইটো দিবলৈ আহিব প্ৰাইজটো। সেই প্ৰাইজটো যে পাইছিলে এ অসমৰ ভিতৰত যে ছেকেণ্ড প্ৰাইজটো পাইছিলে কবিতা অ'। সেইটো অ' সেইটো দিবলৈ আহিব তাৰপিছতে মানুহখিনি মিটিঙো পাতিব মানে।
অ' আৰু বেলেগ কোনোবা মানুহ মাতিছ আৰু মানে।
সৌ জানে
সাহিত্যৰ লগত হেৰি হোৱা। সাহিত্যৰ লগত জড়িত থকা বেলেগ মানুহ মাতিছে নেকি?
অ আৰু সব সভাপতি সম্পাদক পতা মানুহ দুজন ত এ সিহত ইয়াত আহ হ অ
ভালকৈ নেটৱৰ্কটো নাই পোৱা।
হ'ব দে ভালকে যদি নাইপোৱা।
অলপ আগত শুনিছিলি নে?
হা অ'। শুনিছোঁ অ'। কাম নাই নেকি?
এতিয়া শুনিছনে নাই?
শুনিছোঁ শুনিছোঁ। কাটি দিওঁ যো
এতিয়া শুনিছ নে?